হেল্ল'
কি খবৰ?
ভালেই, তোমাৰ?
এই ভালেই, কি কৰি আছা?
অ অ অ, মই আজি মানে চব্জি বাহগাজৰ চব্জি বনাই আছো। তোক সেয়ে মানে বাচি আছো বাহগাজৰ। বাঁহৰ গাজৰ যে থাকে সেইটো।
অ, অ অ অ, কেনেকে বনাইছা তুমি?
এইটোতো তোমাৰ এতিয়া কাটি আছো পাতল পাতলকে কাটি আছো কাটাৰ পিছত অলপ বইল কৰিম
অ আচ্ছা।
বইল কৰাৰ পিছত মানে আলু-চালু দি কিনে বনাম মস
অ অ, পিয়াঁজ-চিয়াজ দি কিনে ন।
উম উম, পিয়াঁজ-চিয়াজো দিব পাৰি ভাল লাগে খাই কিনে এনেকুৱা তোমাৰ এনেতো মাংসত দিও কেতিয়াবা। আজি এনেই বনাই চাওঁ আৰু চব্জি উম উম অ উম অ অ ভাল লাগিব দালি অ দালি ভাত আৰু বাঁহ গাজৰৰ চব্জি।
অ আচ্ছা আচ্ছা ভালে ভাল লাগে এইটো খাই কিনে মই বনালো তুম তোমাৰ এ এ এ আলু, চয়াবিন আৰু এই পটলৰ চব্জি।
হয় নেকি, পটলৰ। চুকি চুকি ঠা পটলৰ কেনেকুৱা বনালা চব্জি ভাজি বনালা নে চব্জি।
চব্জি বনাইছো মই তোমাৰ এই পটলটো ফ্ৰাই কৰি ল-ল'ব লাগে।
অ অ।
আলু বইল থাকা এইটো মানে ফ্ৰাই কৰি ল'ব লাগে তাৰপিছত চয়াবিন বইল কৰি ল'ব লাগে। তাতো অলপ পিয়াজ-চিয়াজ দি কেনে বিলাহী-চিলাহী দি কেনে ত চব বস্তু দি কেনে তুমি মচলা দি দিয়া হালধি, জলকীয়া এইবিলাক দি কেনে
উম উ।
তাৰ পিছত এই পানী দি দিও তাৰ পিছত এনেকুৱা হৈ যায়। ভাতৰ লগত বনাইছো এনেকুৱা।
উম উ, ভাল লাগে কিন্তু এনেকুৱা।
এনেকুৱা খালে এই উম ভাতৰ লগত খালে ভাল লাগে টেষ্টি লাগে। এই আমাৰ ঘৰত ইমান দালি নাখাই যে সেইকাৰণে দালি বনোৱা নাই।
অ, দালি বনোৱা নাই নেকি আজি এনেতো তোমাৰ ছানডে আজি মুভি চুভি দিব চাবানে এনে টিভি?
অ', অ', ভাল লাগে চাই এই টিভি নাই ন আমাৰ ঘৰত মানে টিভি আছিল কিন্তু লগোৱা নাই মানে চবে মোবাইল আছে ন। তে মোবাইলে চাই চবে সেইকাৰণে টিভিত ইমান লগোৱা নাই। অ, আছিল এতিয়াও আছে তিনি মানে এই ভিতৰত থৈ দিছো।
অ, নোচোৱা নেকি টিভি?
নাই এই এনেই পইচা বৰবাদ কোনে কৰিবব সেইকাৰণে মানে মোবাইল আছে ন মোবাইলতে আজিকালি চব দেক জানাই আজিকালি চব
অ, হয় চোৱা নে ফিল্ম মুভিত অ, এই মোবাইলত।
অ, চাও এই চাউথ ইণ্ডিয়ান মুভি চাও।
অ, ভাল লাগে।
আৰু ভূতৰ চাও ভাল লাগে।
উম, চাউথ ইণ্ডিয়ান টো কি চোৱা চাউথ ইণ্ডিয়ানটো ভূতৰ চোৱা নে - নে কিবা আ
চউথ ইণ্ডিয়াৰ তো তোমাৰ ভূতৰো চাও এনে নৰ্মেলটো চাও।
অ, কাঞ্চনা ন ভাল লাগে।
উম, তুমি এইটো চাবাচোন চাউথ ইডিয়াৰ ভূত মামা বুলি আছে। ইমান হাঁহি উঠে নহয় ইমান কমেডী হয় তাতে।
হয় নেকি? সেইটো ভাল লাগে আৰু তুমাৰ এই হি দি মুভি ৰ মানে যে তোমাৰ যে বলিউডৰ যে
উম- উম -উম অ', অ', ভাল লাগে তো এই মই এই চাউথ ইণ্ডিয়ান কালি এটা চালো এই মাহেশ বাবুৰ।
অ',
এই বিজনেচ মেন সেইটো চালো সিংঘাম থ্ৰী চালো এনেকুৱা টাইপৰ।
অ', অ', ভাল লাগে আৰু এতিয়া নতুনো ওলাইছে ন তোমাৰ মুভি।
অ', অ', এ সেইটো চাব মন গৈছে বে ধামাল ফৰ বহুত
ধামাল ফ'ৰ ধামাল টু চাইছিলে নে আগৰটো?
অ, আগৰটো বহুত আগত চাইছিল পাটনাতে চাইছিলো মই।
অহ',
তাৰপিছত এই তোমাৰ অ, আৰু এটা যে অক্ষয় কুমাৰ ওলাইছে এই জংঘল নে কিবা বুলি নাম আছে সেইটোও চাব মনছে এই দুটা ফিল্মতটো বহুত ভাল হৈছে বোলে।
অ', অ', হয় এই তোমাৰ এই চিমভা যে ওলাইছিলে আগতে যে সেইটোও ভাল লাগিছিল ন।
উম - উম।
চিমভা মুগীটো। ভাল লাগে উম, কমেডি আৰু ধৰ কমেডি হলে ভাল লাগে।
অ, আৰু তোমাৰ এই এনিমেল মুভি সেইটো ভাল লগা নাই মোৰ ইমান। মানে মই চোৱা নাই কিন্তু অলপ চাইছিলো কি-কি?
ম'টিভেশ্যনেল মুভি।
মটিভেশ্যেনেল মুভি অ, চাও ভাল লাগে।
অ, কি - কি চাইছিলে? ময়ে চাও তোমাৰ এই যে ডাংগাল যে ভাল লাগিছিল।
অ', অ', ডাংগাল ছোৱালীটো যে চ অ, চুলতানেই চাই চো মই এইটো চাইছো। ভাল লাগে এইবিলাক আৰু কি চালা তুমি আৰু কি চাই ভাল পোৱা মানে।
মানে মই তোমাৰ এই এটা আছিল চঞ্জু বুলি আছিল সেইটো চাইছিলো।
সঞ্জু
উম - উম সঞ্জু সেইটো ভাল লাগিছিলে।
কোনটো - কোনটো চাইছা তুমি?
ভোতৰটো তোমাৰ এ নাইনটিন টুৱেণ্টি চাইছিলা নে?
অঁ চাইছিলো বাহ বহুত দৰাৱানা হয় একদম তাৰপিছত নান চাইছিলা? দি নান।
হা হা?
নান চাইছিলা নান?
নানটো নাই চোৱা। নানটো তুমি চাইছা?
অঁ চাইছো বহুত বাপৰে ভয় লাগি যায় একদম। এই মানে নামটো কম তোমাৰ নান কি হয় তোমাৰ খ্ৰীষ্টান ৰ ইহতৰ ৰ যে চিষ্টাৰ বিলাক যে থাকে যোনে মানে পূজা চূজা কৰে সেইটো নান সেনেকুৱা টাইপৰ নানটো মৰি যায় এনেকুৱা টাইপৰ তাতে আৰু এনেকে ওলাই বাপৰে অ ছোৱালীক লৈ যায় বাপৰে বাপ বহুত ভয় লাগে তাতে
অ হয় নেকি
তাৰপিছত এইটো চাইছিলো কনজিউৰিং চাইছিলা তুমি সেইবিলাক বাপ তুমি চাবচোন
ম অ ভূতৰটো ভাল লাগে আৰু এটা আছিল দাৰ বুলি সেইটো চাইছিলো
অ আচ্ছা
উম আৰু এই আগৰটো কৃষ্ণা কটেজটো চাইছিলে নে
অ অ কৃষ্ণা কটেজ বাপৰে বাপ সেইটো বহুত দৰৱনা হয় একদম তুমি এইটো চাবাচোন কিষ্ট এই কি কয় ভূত মামা চাবাচোন তুমি হাঁহি উঠি পগলা হ'বা চাবা অ তুমি চাবা একবাৰ চাউথ ইণ্ডিয়ানৰ হয় উ ভাল লাগে বহুত ভাল লাগে এইটো
তোমাৰ চাউথ ইণ্ডিয়ানৰ এটা আছিল ন জেই জাম্বা বুলি এইটো চাইছিলা
অ অ চাইছো চাইছো আকৌ বলিউডৰ এইটোও ভাল লাগে ভুল ভূলেয়াও ভাল লাগে
উম উম ভুল ভূলেয়া অ অ এই স্ত্ৰ্ৰীও ভাল লাগে স্ত্ৰ্ৰী,
অ এতিয়া বোলে স্ত্ৰী আকৌ ওলাব বোলে স্ত্ৰী টু নে থ্ৰী কৈছিলে আকৌ ওলাব বোলে
তটো ওলাইছিল আকৌ ওলালেচোন ততো চালো আমি টিভিতে
চাইছা এই শ্ৰদ্ধা কাপোৰৰ হয় ন
অ শ্ৰদ্ধা কাপুৰে আছে এইটোতো
অ আকৌ আহিলে বুলি শ্ৰদ্ধা কাপুৰে আছে আকৌ এটা বনাই আছে বোলে
অ হয় নেকি আৰু এনেতো এনে চাওঁ ভাল লাগে ভোটৰটো চাও এনেতো তোমাৰ এই ৰামায়া চাই আছো
অ অ এইটোও ভাল লাগিলে আমাৰ অৱস্থা কি কবা যি কষ্ট কৰে নৈ বেচেৰাতো বাহিৰৰ পৰা আহি কিনে খেতি চেতি কৰে একদম তাৰ পিছত চেন্নাই এক্সপ্ৰেছো ভাল লাগিছিল বা,
অ চেন্নাই এক্সপ্ৰেছো ভাল লাগে, উম
তাৰ পিছত এই স্কাই ফৰ্চটো ভাল লাগে অলপ একদম মিটুৰ হয় দেশ ভক্তিৰ হয় একদম।
অ এই এইটো চাইছিলে নে আগৰ এটা যে আছিল তোমাৰ এ কি কয়, অ এ টাইটানিক টো চাইছিলা?
অ অ টাইটেনিক চাইছিলো এই আৰু এটা আছিলে এই বি পি, পিচা নহয় এই বিপাশা এই কিবা নাম আছিল হা মনষ্টাৰ, এটা মুভি টাইপৰ এনেকুৱা ম মনষ্টাৰ যে ওলাই মাজে মাজে, তাৰপিছত এই টো চাইছিলা নেকি হলিউডৰ চাইছিলা? হলিউড হলিউডৰ ফিল্ম
অ হলিউডো চাও তোমাৰ এটা আছিল চি জে ছেভেন বুলি সেইটো চাইছিলো,
এ আৰু এতিয়া কি নাম আছিল অ, অ চিম্পঞ্জী আৰু এটা আছিল অ?
উম।
কিবা নাম আছিল ৰৰে ইমান ভাল আছিল এই মৰি কিনে আকৌ জিন্দা হৈ যায় যে? ইহঁতৰ লাইফ লাইফ লাইন থাকে ইহঁতৰ।
অ হয় নি
কি বা আছলাম পাহৰি গলো ৰবাচোন।
অ সেইটো ভাল লাগে কিন্তু আৰু তোমাৰ এনাকন্দাও ভাল লাগে।
কি?
এনকন্দা মুভি।
অ এনেকন্দা অ। এইবাৰ চাব লাগে বহুত ধুনীয়া লাগে এইবিলাক। এ আজিকালি মুভিৰ কম আৰু এই আজি কালি মানে কি পুৰণাবিলাকে অলপ উম গান - চানবিলাক দেখা নাই পুৰণাবিলাকে অলপ সেইটো মডিফাই কৰি কিনে ত আকৌ বনাই দিয়ে কিন্তু এইটো তোমাকক তেও তু যে এই পুৰণা ফিল্মটো বহুত ভাল লাগে ৰে।
উম হয় পুৰণা যেনেকুৱা তোমাৰ হামচাথ হে আৰু এটা আছিলো আ বিবাহ তোৰ বহুত ভাল লাগে বিবাহ।
সেইটো ভাল লাগে কিছ কিছ কো প্যাৰ কৰো। এইটো, এইটো বহুত কমেডি বাপ ৰে চাৰিটানে - তিনিটা বিয়া কৰে
অ অ অ হয় সেইটো, উম অ অ হয় সেই টো ভাল লাগে আৰু বহুত এনেকুৱা আছে তোমাৰ আগৰ পুৰণি
কৰি যায় বা
উম উম হয় হয় এইটো কমে। উম' উম' হয় সেইটো ভাল লাগে কিন্তু, সেইটো চাইছিলো মই চালো এইটো দুবাৰ, তিনিবাৰ মান।
টো কি কয়ে কি কয় অ এইটো নাম কি আছিল, এই চালমান খান ন শ্বাহৰুখ খানৰ যে ফিল্ম এ কি আ কি কয় এ গানবিলাক যে ওলাইছিল অ এইটো কাজলৰ লগত
অ তোমাৰ এই কি দিলৱালে দুলনিয়া লৈ যায়, অ অ অ উম উম।
তাহাতৰ গানবিলাক কিমান ধুনীয়া কা কাপোৰবিলাক চাইছা ন ইমান
উম উম, হয় আগৰ দিনতো মানে বহুত ভাল আছিল।
এচ হৰি আৰু ইমান ভাল লাগে।
অ দুয়েজো বোৰ ভাল লাগে, অ অ অ ড্ৰেচটো কিমান ভাল লাগে ন সেইবোৰৰ।
উম' ইমান ধুনীয়া লেহেংগা একদম, এ আজিকালি এইবিলাকে ট্ৰেণ্ডিঙত জানা?
অ এইবিলাকে ট্ৰেণ্ড, এই যে মোৰ এটা কুৰ্তি আছে যে পেণ্ট থকা কুৰ্তি সেইটো যে আছে
অ অ, পাই আৰু কি কৰিছে? তাই কিন্তু সেইটোৰ লগত বিয়া কৰিব নালাগিছিল ন, তাই ইমান ধুনীয়া আছিলে। বিয়া কৰি ইমান শকত হৈ গ'ল আৰু এই ল'ৰাটো বদমাছ হয়।
অ অ হয় সেইকাৰণেই ভাল লাগে কিন্তু। সেনেকুৱা ন, ড্ৰেচবোৰ অ আৰু তোমাৰ সেইযোৰ উম' চিনেমাত যে পিন্ধে যে তোমাৰ ড্ৰেছবোৰ, সেইটোয়ো তোমাৰ ওলাই পূজাত দুৰ্গা পূজাত। ট্ৰেণ্ডিংত, সেইটোয়ে চলে তোমাৰ হি'ৰইনিয়ে
উম' সেইটোয়ে চলে ইমান ধুনীয়া ভাল লাগে চাই কেনে, তাৰ পিছত এই তোমাৰ মাধুৰী দীক্ষিতৰ কাপ পুৰ ইমান ধুনীয়া - ধুনীয়া পিন্ধে তাই এতিয়াও তাইৰ যে বে দুটা বাচ্ছা হ'লে বুঢ়া হ'ল, তেতিয়াও নালাগে বুঢ়া বুলি জানানে?
অ, নালাগে ইমান মানে এতিয়াও এনেকুৱাই আছে ন' আগৰ নিচ নাই ইমান ধুনীয়া উম,
আৰু তোমাৰ এই কি কয় ঋতিক ৰোচনৰ
অ, ঋতিক ৰোচনৰ হয় -হয় উম। ধুনীয়া লাগে।
দি দিছে ন?
অ', অ', হয় আৰু টোমে আলিয়া ভাটও ভাল লাগে মোক। ডান্স কথ হয় মানে ডান্স ক'ৰ ঋতিক ৰোচনৰ হয় নেকি? অ, নাই চোৱা সেইটোত
না অলপ পিছত ক'ল কৰিছোঁ হা মই তোমাক।
অ', অ', দিয়া -দিয়া ঠিক আছে উম।